হেল্ল' অহ শুনিছনে?
শুনি আছোঁ ভালকে শুনা নাই দেখোন তোৰ মাতটো দূৰত আছনি মোবাইলটোতকে? হেল্ল'। হেল্ল'। হেল্ল'। হেল্ল'।
শুনি আছো যে মই, টো ভাগৰ ৰিংটনটোহে শুনি আছো। তো ভাগৰ ৰিংটন টো শুনি আছো।
অ'এতিয়া শুনছ নাই মাতটো?
শুনি আছো টোভাগৰ ৰিংটনডালহে বাজি আছে।
এতিয়া নাই বজা।
অ' এতিয়া নাই বজা।
অ' হেই এ বেলেগ ফোন এটা আহি গৈছিলে।
অ', অ'।
তোৰ ভাগৰ যে মাতটো পটককে নাইকিয়া হৈছিলে।
মোৰ ভাগৰ ফোনএটায়ে সোমাইছিলে সেইকাৰণে চাগে।
অ', অ', অ, বাকী খবৰ খাতি কেনেকুৱা?
মানে, মানে এইটো
উম, ভালেই বাও।
খবৰ খাতি মানে, অলপ বেয়া বুলিয়ে ক'ব লাগিব।
কি হৈছে?
যিটোয়েই যিটো মানে টাৰ্গেট দিছিল, টাৰ্গেটটো কমপ্লিট কৰিব পৰা নাই।
অ', অ', এ ৰাতিৰ ভিতৰত কৰি দিবি আও।
উম নহয় ফেবিল নহয় কদিন প দু দৰিম বুলি ভাবি আছো ভালকে একদম পেট কমাব লাগে তেনেকে মে
এ আহি যাব বহুত সময় আছে।
উ,
জিম কেতিয়াপা জইন কৰিম বুলি ভাবিছ?
জিম এক-এক জুলাইৰ পৰা আৰম্ভ কৰিম বুলি ভাবি আছো।
মানে তোৰ কাইলে পৰহিলে এইকেইদিনত?
আম-আমাৰ তালৈকে যাবি?
জানো ক'ত যাওঁ।
এ, আমাৰ তালৈ যাবি আকৌ।
বেলগুৰিটোত গ'লে আও অকলে, অকলে মাৰিব লাগিব আৰু
উম, উম এতিয়া পাঁচ হাজাৰ নহয় জানো?
শ পাঁচ হাজাৰ।
অ', এই ই পাতি দিব পাৰিব বা বডী বিল্ডাৰে।
অ', বাকী খোৱা বোৱা কৰিলি নে নাই, শুনি আছো খালি তই কিবা কাম কৰি আছ নেকি।